হেল্ল'-হেল্ল'। কি কৰিছা, মই তোমাৰ ৰুমত
তোমাৰ মাতটো কাটি-কাটি আহিছে হেল্ল'।
তিনিয়ালীৰ ফালে যাওঁ।
তোমাৰ মাতটো কাটি- কাটি আহিছে অ' একো শুনা পোৱা নাই মাতটো কাটি-কাটি আহিছে।
এতিয়া শুনিছান নে।
অ', শুনিছো-শুনিছো অ' শুনিছ শুনিছো - শুনিছো।
এতিয়া কোৱা ক'ত আছা।
মই ৰুমত তুমি।
আহা নদী কিনাৰলৈ যাও।
অ', ব'লা-ব'লা পাৰি।
অ', আহিবা নেকি ৰখিম।
অ', অলপমান ৰখা আধা ঘন্টামান।
অ', নদীত কিনাৰে যাবলৈ আছিলে বহুত ধুনীয়া শীতল বতাহ মাৰি আছে তাত।
অ', অ', আৰু ৰ'দটো আজি কম বাৰু ৰ'দো ইমান নাই।
পাৰি যাবলৈ আজিকালি গছ-গছনি কাটি দিয়ে, মানুহে গছৰ কথা নাভাবেই।
সেইটোৱেই আজিকালি মানুহে নিজ জৰ কথাই নাভাবে আৰু গছৰ কথা।
উম, গৰমৰ প্ৰকোপত মানুহবোৰ কেনেকে জীয়াই থাকিবলৈ পাৰৰ কথা দেখোন নাভাবেই তেওঁলোকে।
তাকেইতো মানুহবিলাকে বুজি পাব লাগে যে গছ এজোপা কাটাটো সহজ বা সেই গছজোপা যে আকৌ সৰুতে কিমান এটা দীৰ্ঘকালীন সম্পদ প্ৰয়োজন হয়।
সেইটো হয় বাৰু, এতিয়া তুমি চাব গ'লে আমাৰ দীঘলী পুখুৰীৰ ওচৰত দেখিছা নাই গছবোৰ কাটি পেলালে।
তাকেইতো দীঘলী পুখুৰীৰ গছ কাটিলে তাৰচত তোমাৰ এই আমাৰ এ এইটো নামটো কি আছিলে, মই নামটো পাহৰি থাকিলোঁ গুৱাহাটীৰ এ-মানে তাতো তোমাৰ গছ গছ বিলাক
মানে এইবিলাক ধ্বংস কৰি আছে কিয়? মই বুজি পোৱা নাই।
তাকেটো উ-উন্নতিৰ নামত গছৰ বলি দিয়াটো মই ভাল পোৱা নাই তোমাৰ মতে বা কি?
মইতো তোমাৰ কথাটোত একমত দেই।
তাতে, আকৌ যিটো গৰমৰ প্ৰকোপ তাতে আকৌ গোলকীয় উত্তাপনা বৃদ্ধিৰ ফলত যিটো এ, বৰফৰ হে-গলিবলৈ আৰম্ভ কৰি ন' এটা সময়ত চাবাচোন কি হয়।
কি হয়, মানে উম আৰু বেছি দিন নাই চাগে আৰু এতিয়া আমাৰ ঘৰৰ ফালেও ৰাস্তাটো বনাই আছে, ৰাস্তা কিনাৰ গছবোৰ কাটি দি আছে। গছ কাটি থাকিলে নহ'ব নহয়, গছতো গছ কাটি আছে গছ নৰুৱে। গম পোৱানে নাই?
আৰু গছৰ পুলি দুটামান ৰুলে লাভ নাই নহ নহয়, গছৰ দুটামান পুলি ৰু'লে নহ'ব, তুমি সেই পুলি কেইটা যত্ন ল'ব লাগিব।
সেইটো হয়, যত্ন এতিয়া কোনে ল'ব কোৱা?
আৰু চোৱা, তুমি এজোপা গছ কাটি যিটো পৰ্যায়ত তুমি কাটিছা আকৌ সেইটো পৰ্যায়ত ঘূৰাই নোপোৱাতো।
সেইটো হয়, নাপাওঁ, নাপাওঁ আমি সেইবোৰ সম্পদ হয়, আমাৰ গছ গছনিবোৰ ক'ব গ'লে।
সেইটোয়ে আৰু আমি আমাৰ সম্পদবিলাকে ধ্বংস কৰি আছোঁ।
এতিয়া, মই নদী কিনাৰলৈ যাম বুলি যে, ভাবিছিলোঁ নদী কিনাৰলে গৈয়ো আজিকালি লাভ নাই গম পোৱা নাই?
পাওঁ, পাওঁ নদী কিনাৰতো গৰম আজিকালি সেই আগৰ হে, শীত শীতল বতাহজাকি নাই আৰু।
শীতল বতাহজাকি কথাটো পাছত কম, কিন্তু আমাৰ আচলতে নদীখনত বান্ধ দিব লাগিছিলে, এইটো আমি কিমান জনালোঁ কিন্তু, আজিলৈকে বান্ধ দিয়াৰ কথা কোনো প্ৰশ্ন বান্ধ দিয়া হতেন অ', বানআক্ৰান্ত, বানে তোমাৰ গোটেই চাইডত থকা গছ, গছনিবোৰ ন' চব খহাই দিলে।
অ', অ', এইটো দেখোন ডাঙৰ সমস্যা।
তাকেইতো এতিয়া আমি কৈ, কৈ, কৈ, কৈ ভাগৰি গৈছোঁ এটা সময়ত মোৰ মতে হয়টো উম, আমাৰ ঘৰ দুৱাৰ পৰ্যন্তলৈকে আহি যাব পাৰে। বাননে মাটি খহাই, খহাই আহি আছেতো।
প্ৰত্যেক বছৰে চাগে ভালেমান বচ
আন ভালেমান মানে বহুত, আমাৰ মেইন চাপৰিখনত বহুত খহালে মিঞ্চ আমাৰ যোনটো বহা আগতে বহাৰ পৰা এতিয়া বহুত সোমাব লগা হ'ল।
অ মানে ম বিভাগীয় কৰ্তৃপক্ষই একো ব্যৱস্থা লোৱা নাই।
তেওঁলোকক জনাওঁ তেওঁলোকৰ গুৰুত্বটো বহুত কম আগৰবাৰ এইটো হ কাৰণে বানত আমাৰ দুজনী গৰু দীঘল আছিলে আজি পৰ্যন্ত আমি উলিয়াব নোৱাৰিলো ক'ত আছে কি কথাত
আৰু তোমালোকক চা একো ধৰণৰ সুবিধা দিয়া হোৱা নাই।
সুবিধা মানে। কা সুবিধা বিচাৰিব পাৰি। এইফালে গাঁও পঞ্চায়ত, গাঁও পঞ্চায়ত মানে গাঁওৰ মূল। মূল্ল গৰাকীক মানে আমাৰ তেওঁ এইবোৰৰ ওপৰত ইমান গুৰুত্ব সহকাৰে নলয় কথাবোৰো।
অ এনেকে দেখোন বহুত মানুহৰ ক্ষতি হ'ব।
প্ৰতিটো বাৰতে বেলেগ আমাৰ মানে চাপৰি ফালে বেছি। তেনেকুৱা গৰু পোহা মানুহ নাই আমাৰ দেউতা আছে আৰু এজন আছে। আৰু সেইজনৰ বহাটো অলপ মাজৰ ফালে আমাৰ দেউতাৰ মুখতে ন আৰু গৰুবোৰটো মুখত হ'লে। পানী খাবলৈ নামেই।
সেইটো হয় আৰু তোমালোকৰ এই গৰু বিলাকৰ যে। হেৰি যে গ'ল তোমালোকে ঘৰবিলাকৰ বীমা কৰিছিলেনে নাই।
কি বস্তু অ
বিলাকৰ বীমা কৰাইছিলা নে নাই।
বীমা মানে তোমাৰ প্ৰথম প্ৰথম যে আপুনি যে মানে হেৰি কৰা কি লিখাখন।
অ'
সেয়া কৰোৱা হৈছিলে। প্ৰথম সেইটো কৰোৱাৰ লগত মানে তোমাৰ আমাৰ যেনেকে গাড়ী ঘোঁৰা বীমাৰৰ লগত এইবোৰৰ নিমিলে অ'।
আহ। বুজিছো এতিয়া আৰু মানুহৰ জীৱনৰো চাগে বহুত
ক্ষতি মানে ন নকবা আৰু যেতিয়া জেগাতে বান আহিলে কেনেকুৱা আৰু তোমাৰ জেগাতেই দ তুমি। বান নাহিছে তুমি ভাবিছা নহয় এখোজ মই খোজকাঢ়ি পেলাই ভৰি হাত ভৰি ধুই আহোগৈ বুলি। তুমি লগ মানে খা খাৰা দ বুলি ক'ব পাৰে।
তোমালোকৰ ওচৰে পজাৰ এনেকুৱা ক্ষতি হৈছে নেকি আগাৰ পিছে।
বহুত বা ক্ষতি হৈছে। আমাৰ মইতো এনেকুৱা বান অহাৰ সময়ত নাও উঠিব বহুত ভয় লাগে। দুয়োফালে পানী এতিয়া মোৰ মানে মোৰ মূৰ ঘূৰাই যাব মানে এনেকুৱাও ভয় লাগে।
এইবাৰ এইবাৰ বান আহিছেনা নাই এইবাৰতো চাগে অলপমান কমেই আগৰ তুলনাত।
বহুত কম এইবাৰ তোমাৰ বৰষুণহে আহিছে হয় কিন্তু এই এনেকুৱা বৰষুনত বান্ধ নহয় আমাৰ। বান হ'ব হলে তোমাৰ পূবত বৰষুণ আনিব লাগিব কাৰণ পানীতটো সদায় পূবৰ পৰা পশ্চিমলৈ। এইটো পূবত পানী বাঢ়িলে এইফালে পানীতো আহিব তোমাৰ আমাৰ ইয়াত বৰষুণ আহিলে আমাৰ ইয়াৰ পৰা পানীতো বাঢ়িব কিন্তু আমাৰ ইয়াত নাবাঢ়ে।
সেইটোৱে বৰষুণ এজাকৰ ফলত কিন্তু এই বানৰ ফলত বহুত মানুহ প্ৰতেক বছৰে বহুত বেয়া।
সেইটো হয় দে।
কি কৰিবা আৰু এতিয়া এইবছৰটো বান আহিলে আৰু সমস্যা হ'ব।
কাৰণ সমস্যা মানে এইবাৰ চাগে আমাৰ তেতেলীজোপা যে মই কৈছিলো।
এতিয়া তো নতুনকে ঘৰো বনাই আছিলা?
নতুনকৈ ঘৰ বনাই আছিলো, আৰু মই যে কৈছিলো তেতেলীজোপা আছে বুলি। যে, বহুত ডাঙৰ আছিলে তেৰিলিজোপা চাগে মোৰ সম্ভৱ এবাৰ বান নাহিলে লৈ যাব।
বেয়া লাগিব দেই।
বেয়া লাগিব মানে সেইজোপাৰ তলতেই আমি জিৰণি লওঁ আৰু ৰাতি বাাৰোতে মই নকওঁ এইটো সঁচা নে মিছা মই নাজানো। ভুত থাকে বুলি কয় বাৰু তেতেলি তলত সইন সত্য নে কথা খাৰ।
ময়ো শুনিলো যে এয়া লোকবিশ্বাস হে ভোটৰ কথাটো।
সেইটো হয়। কিন্তু কিছুমান কিতাপত তুমি এখন কিতাপ আছে পঢ়ি - -
গছজোপা গলে মোক শুনি বেয়া লাগিছে কাৰণ গছ এজোপা ইমান প্ৰকা মই দেখিছো বাৰু গছজোপা তোমাৰ ফটো বিলাকত ইমান প্ৰকাণ্ড গছ এজোপা এবাৰ যাবলৈ আকৌ ঘূৰি আহোতেটো বহুত সময় লাগিব।
অঁ অঁ।
সেই সেইজোপা চাগে তোমালোকৰ ককা - আইতাৰ দিনাৰে গছ হ'ব।
এই বহুত আগ ককাক তুমি দেখিলে দেখিবা।
উম সেইটোৱে অ' ইমান পুৰণা গছ এজোপা এনেকে হঠাৎ নোহোৱা হৈ গলে কিন্তু বেয়াও লাগিব ন।
লাগিব - লাগিব বাৰু বহুতে বেয়া লাগিব, কিন্তু তুমি এখন কিতাপ আছে পঢ়িছানে বাৰু। ।
কোন বা?
এ মোৰ এটা সপোন আছে এই তোমাৰ ৰুবুল মাও মানে তেওঁৰ দ্বাৰা বিৰচিত কিতাপখন।
অ', চাইছো চাইছো চাইছো।
উম তুমি কিতাপখন পঢ়িছা? তাত তুমি কিতাপখনত চাবাচোন সপোনবোৰ চাবা কিমান ধুনীয়াকে অংকন কৰা আছে।
কৰিছিলো বাৰু মই সেইখিনি
অহ।
আৰু যিমানে নহক আমি গছৰ গছ কাটি পিনে যিটো মূল্য আমি মানুহক মানে সেই মূল্যতো আৰু মানে জীৱনত ঘূৰাই নাপাওঁ। গছ কাটি আমি যিটো বস্তু বস্ত হেৰাও সেইটো আৰু গোটেই জীৱনত ঘূৰাই নাপাওঁ।
এতিয়া তোমাৰ প্ৰদূষন হৈছে দেখিছা নে নাই? আমাৰ এতিয়া কিমান তোমাৰ বিল্ডিং বনাই আছে বিল্ডিংবোৰত তোমাৰ কেনেকুৱা কেনেকুৱা বস্তুবোৰ বনাই প্ৰদূষণ কৰি আছে। কিন্তু এই প্ৰদূৰ্ষণে যে কিমান ডাঙৰ ক্ষতি কৰিব পাৰে কোনেও ভাবি চোৱাই নাই কিন্তু দেই।
তাৰ পাছত আমাৰ কল-কাৰখানাবোৰো বহুত সম্প্ৰসাৰণ হৈছে নহয় আৰু আজিকালি মা মানুহে ঘৰৰ প্ৰতি দুখন-তিনিখনকে বাহন কিনে। দুখন-তিনিখনকে বাহন এখন ঘৰত দুখন-তিনিখন বাহনৰ প্ৰয়োজনীয়তা নাই নহয়।
তাৰে তোমাৰ আকৌ তোমাৰ কল-কাৰখানাৰ পৰা ওলোৱা তোমাৰ আৱৰ্জনা পানীয়ে। সেই পানী খিনিও তোমাৰ বহুত আমাৰ খোৱাপানীত বহুত মানে নষ্ট কৰে ন। তাতে মানে বহুত লেতেৰা দেখা যায়।
সেইটোৱে সেই হিচাপত তোমাৰ আজিকালি খেতিৰ তোমাৰ উৰ্বৰতাও কমি গৈছে। মানুহৰ বেমাৰ-আজাৰো, বেমাৰ-আজাৰো বহুত হ'বলৈ লৈছে।
আৰু ইমান এনেকুৱা এটা গৰম দিলে তোমাৰ খেতি-বাতি কেনেকে হ'ব চোৱা তুমি। এইবিলাক শাক-পাচলিবোৰ মানে তোমাৰ মৰি যায়।
সেইটোৱে। আৰু এনেকুৱাকে আৰু কেইবছৰ মান থাকিলে খেতি নো নোহোৱা হ'ব আৰু আমাৰ।
আৰু তোমাৰ এনেকে তোমাৰ কিমান পানী কোঢ়িয়াই-কোঢ়িয়াই তুমি এইবোৰত দিবা অ'। মানে কোঢ়োয়াওঁতেন মানুহ মৰিব। ইমান বালি। বালিত তুমি জানাই খোজ কাঢ়িব নোৱাৰি।
সেইটোৱে। তোমালোকে কিহৰ খেতি কৰা মি মানে মুখ্য ভাৱে?
লক্ষভাৱে আমাৰ চিজিন লৈ পেলাই খেতি। এতিয়া তোমাৰ ভেন্দি তাৰপিছত এতিয়া বৰ্তমান মানে সময়ত। আৰু তোমাৰ অলপ লাহে-লাহে ঠাণ্ডা পৰোতে তোমাৰ বেলেগ বিলাক কৰা হ'ব আৰু আলু, নহৰু এনেকুৱাবোৰ।
নহৰু, পিয়াজ কৰিব পাৰা।
কৰোঁ কৰোঁ। আমাৰ আমাৰ দেউতাৰ চব খেতিয়ে কৰে বাৰু। কিন্তু এতিয়া নদীখন পাৰ হৈ পেলাই গৈ খেতি কৰিবলৈ দিব দিয়াত মোৰ মানে একেবাৰে মন নাই।
হঠাৎ নদ, তাকেতো। আৰু হঠাৎ নদীখনৰ পানীৰ সোঁত বাঢ়ি গ'লে। অ', এখন ডাঙৰ কথা হৈ যাব।
উম, দাদাই তোমাৰ নাওঁ লৈ যায়তো, ইমান বিশ্বাস মানে নাওঁখনৰ ওপৰত মানে এনেকুৱা নহয়।
সেইটোৱে। আৰু নদীৰ ওপৰত বিশ্বাস কৰিব নোৱাৰি, নদীয়ে কেতিয়া ৰুদ্ৰ ৰূপ গ্ৰহণ কৰে।
কোৱা। অ', বন্ধু।
কি? হা!
এই ঘৰত কলকেইজোপা মান আছিলে কলগছ। কল মানে তোমাৰ পইণতে হ'ল। মোক মায়ে ৰৈ আছে মই কাটিবলৈ যাওঁ দিয়া।
দিয়া, দিয়া আকৌ পিছত কথা পাতিম দিয়া।